হেল্ল',
অঁ,
কি কৰি আছা।
এ চাহ তাহ খাই বহি আছো তুমি,
অঁ মও সেই চাহ খাই আহি পেলাই এনেই পকাখনতে পৰি আছিলোঁ।
অ ভাত-পানী খালা।
ভাত-পানী নাই খোৱা বনোৱাই নাই বনাব'হে এই কালি ভাওনা আছিলে যে- তাৰপা সেয়া চাই-মেলি আহা উঠা দেৰি হে গৈছেহে।
অঁহ।
তোমালোকৰ বনাইছে নে।
আমাৰো বনাই আছে বাৰু
অঁ বাকী ভাল নে। ঘৰত অ,
তোমালোকৰ।
আমাও ভালেই অ,
অ ফুৰিব মেলিব গৈছা নাই গুৱাহাটী হেৰিলে গৈছা নাই জুবিন ক্ষেত্ৰ তলে,
অ তালৈ গৈছো তাকে ইমান বেয়া লাগিলে সেইবিলাক চাই নহয়। মানে, জুবিনৰটো ধৰা নিয়ায়টোতো নোলালেই আজিলৈকে ইমান,
নোলালে ইমান হেৰি কৰি কৰি। এনেই মানে যেতিয়া প্ৰথম মৃত্যু হৈছিল তেতিয়া এনে কিবা ধৰ্ণা দি। আন্দোলন কৰিলে আও এতিয়া
সেই দে চাম সেই মানুহকেইজনক সেয়াই নি হেৰি কৰে তাৰপিছত এতিয়া ধৰা উলিয়াই দিলে জেলপা।
উম,
কিন্তু ধৰা তেওঁ ন্যায় পাব লাগে কাৰণ ইমান এজন মহান ব্যক্তিক ধৰা তেনেকে হত্য ত্যা কৰি দিছে ধেমালি নেকি ন।
সেইটোৱে আৰু গোটেই অসমখনে ওলাই আহিছিলে ন।
অ সেইটোয়েতো তেওঁ কিমান মানুহক ধৰা সহায় কৰি থৈছে কিমানক, সেইকাৰণে মৰি যাব পৰা মানুহজনক যেতিয়া মাৰি দিছে জীয়াই জীয়াই।
তেওঁকতো অসমত মান হাৰ্টথ্ৰব বুলিয়ে কয়।
উম সেইটোয়েতো আৰু মানে মানুহৰ হাত থাকিব লাগিব বহুত মানুহৰ।
উম সেইটোৱে। আৰু তেওঁলোকৰ চাবাচোন প্ৰকৃতিৰ প্ৰতিও যি মানে গছ গছনিৰ প্ৰতি ইমান মৰম আছিলে।
অ' বহুত একদম মানে তেওঁ মানে কি হয় তেওঁ নাখাই পেলাই মানুহক খুৱাইছিলে পিন্ধাইছিলে চাবাচোন। তেওঁৰ হাতৰ এই কলাবাৰী নে কোনোবা জেগা অকনত মানে সৰু ল'ৰা তেওঁক তাৰ সোণৰ আঙুঠি এটা দি থৈ আহিছিলে গম পোৱা?
এ মানুহজন বহুত মানে ব বেছি ভাল আছিলে অ। ভগৱানৰ লগৰ বুলিয়েই ক'ব পাৰি।
ছেকেণ্ড ভগৱান আছিলে আৰু।
উম আৰু তোমাৰ চাবাচোন জীৱ জন্তু, জীৱ জন্তু প্ৰ তিও ইমান মৰম আছে।
তাক ঘৰতে চা চোন কিমানটা কুকুৰকে বান্দৰলেকে সি পুহিলে হেৰি কৰি ৰাখিছে চোৱা চোন।
আও মৃত্যুৰ সময়তো দেখিছা নাই মানে বগলী তাষত তোমাৰ অ' ওলাই আহি পিনে তেনে ফটো মানে সমাধি ক্ষেত্ৰত ফটো খনৰ ওচৰত হেৰি কৰি আছিলেহি কান্দি থকা নিচিনা অ'
গৰমৰ কুকুৰ যে ডাঙৰ সেইটো কুলি যে না একো নাখায় অ তাৰ বিস্কুটটো মানে তাৰ কাৰণে বুন মৰি যাব পাৰে সঁচাকে।
সেইটোৱে হয়।
মানে মানুহৰ জীৱনটো কোনেনো কাক কি কৰি দিব কোনেও নাজানে।
উম।
কালি আমাৰ ইয়াতে পৰহি দিনা চেচাত গৈছিলে পিকনিক খাবলৈ মানে এ এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছেহে ল'ৰাটো।
উম।
উম হেৰি কি বুলি কয় বঙালমৰাৰ মানে তাতো চেচাত পিকনিক খাবলে গৈছিলে পাঁচটা লৰাৰ লগত, তুমি ভাবি চোৱা নদীত বাৰু মানুহ মৰে নেকি আৰু পানীটোতো ধৰা কোনোবা এটা সময়তহে ঢৌ আহে।
অ'
চেচাত তাৰপিছত হে লৰা- ৰিপ, ৰেপ কৰিলে নেকি নাজানো। এতিয়া চোৱা হেহতি দুটা ল'ৰাই স্কু- টিত লৈ আহিছে। তুমি ধেমালি নেকি তাৰ পৰা ইমানকেইখন থানাত পাৰ হৈ আহি বঙালমৰা থানাত পেলাই দিছে।
অ' সামাজিক মাধ্যমত মই ৰাতিপুৱা এতিয়া পাইছিলো ল'ৰা মানে লগৰ দুটা লৰা তাক মাজতে বহাই স্কু-
অ' সেইটো, অ সেইয়াই অ বঙালমৰা এইটো মিচিং লয়, এ বহুত ঠাণ্ডা মুণ্ডা লৰাটো মই যোনখন বিদ্যালয়ত পঢ়ো
উম।
সেইখন বিদ্যালয়তে পঢ়া। মানে ল'ৰাটো একদম মানে অকলে নিবোট বোটকে থাকে। ঠাণ্ডা-মুণ্ডা মানে।
উম
সেইটো কাৰণে তাকে তাক চাং মাৰি গ'ল লগৰ পাঁচটা লৰা লগত গৈছিলে।
উম।
সেয়েহে তুমি আজিকালি কাক বিশ্বাস কৰিবা লগৰবিলাকে চাগে কিবা খুৱাই মেলি মাৰিলে কাৰণটোৰ এ- কো নেখালেতো মানুহটোক এনেই মাৰিব নোৱাৰে।
সেইটোৱে।
এটা মানুহ তেনেকে।
আৰু মানুহক যে কেনেকে আজিকালি হত্যা কৰিব পাৰে বাৰু।
সঁচাকে অ। তুমি, আমাৰ ইয়াত কাহিনী এটা হৈ গৈছিলে এ এবছৰ হৈছেহে বিয়া হোৱা। সেইটো কাহিনী শুনিলেতো আৰু পাগল হৈ যাবা শুনিছিলা চাগে? এই ল'ৰা দু- টা আছিলে মানুহৰ ঘৰত পাণবাৰী, পানবাৰীতে মানে ঘৰ নেকি? তাৰপিছত এ দুইটা মান এটা এক্সিডেণ্ট হৈ মৰিলে এটা যে কেলে ওলাইছিলে নহয়। এই উম হেৰি হেৰাইছিলে বুলি যে। সেই লৰা- টোক অ আমাৰ ইয়াত আছিলে বিয়া অ, সেইটো কাহিনী নহয় ল, লগৰ লৰাৰ লগত আহিলে অ সেইয়া ইমান ধুনীয়া ল'ৰাটো দেখিবলো।
এ লৰাটো বহুত ভাল আছিলে
অ। তাক মানে কি কৰিলে। এইটো মানে মানুহৰ হাত আছে পুলিচৰো হাত আছে কাৰণ- তুমি ভাবিছোৱা লোৱা টো হেৰাইছে বুলি ক'লে কিন্তু তাৰ লাষ্ট ফোনৰ লোকেশ্যন আছে আমাৰ হেৰিয় এই বিপুৰীয়া দলং যে নদী, দিকম নদী দলঙৰ তাত ওলাইছে। তাক মানে সম্ভৱ কিবা খোৱালে আৰু তাহতৰ লগৰেতো মাৰিব লাগিব কান ধৰা লগৰ লৰা লগত আহিছে যেতিয়া কিবা খোৱাই বোৱাই নহলে চাগে বেলেগ মানুহ মাতি তাক মানে উ সম্ভৱ মাৰি লৈছে তা- তাক কাটি-কাটি পিচ কৰি মানে বস্তাত ভৰাইছে। গম পাইছ
তেনেকে মাৰিছে।
সেইটো কাহিনী মানে তাৰপিছতো ধৰা সেয়া লবো আমাৰ ইয়াৰ অটকেইটা পুখুৰীত মানুহ সেইবোৰ মানুহ মানি পেলাই সাঁতোৱালে এটাত নলে সি যিঘৰ যিঘৰ মানুহৰ পিছফালে আছিলে ন' মানে পুখুৰী এটা পিটনি মানে সেইটোত কিন্তু কোনোও নাচালে। তাৰপিছত অ তাপা তাত মানে যেতিয়া পানী সিঁচিলে তাৰপৰা তেতিয়া মানে মূৰৰ খোলাটো ওলাইছে নহয়।
মইও পাইছিলোঁ বাৰু ওম
তাপা হাড়, কাৰণ হাড়বোৰো তোমাৰ গেলি পচি নাযায় পচিটোতো কিমান বছৰ লাগে হেৰি হ'বলে। এতিয়া আমাৰ
বহুত দিনৰ মূৰত হে ওলাইছে সেইটো।
অ, সেইটোৱে মানে কি এতিয়া ধৰা আমাৰ মৰা মানুহে এটা ধৰা জুই জ্বলাবলে আমাৰ মাৰিবলৈকে খুচিবলে দুখ পাব নে কিব পাব নে লাগে কিন্তু চোৱাচোন মানুহ জীয়া - জীয়া মানুহ কাট পিচ -পিচ কৰি দিব পাৰিছে ধেমালি নেকি? তাপা ইয়াত চব হাড় চাৰ পাইছে সেইটোৱে মানে তাক কাৰণ সি তাক মানে মাৰিছেই মানে সেইটো সত্য কাৰণ যদি ধৰা নেমাৰিলে হেতেন গো গোটেই মানুহতো একেটা কিন্তু হাড় এঠাইত পাইছে অ আঙুলি এঠাইত পাইছে ভৰি এ ঠাইত পাইছে আঙুলি।
চব মানে হেৰি কৰি পিনি পেলাই দিছে বেলেগ - বেলেগ
পেলাই দিছে মানে অ, বেলেগ - বেলেগ জেগাত পেলালে মানে চববো মানে ধাওত টোত পেলাই লাষ্টত মানে ইয়াত পেলাই দিছে। কিন্তু চোৱাচোন আঔ মানুহ মানে এতিয়া মাকে সেয়া বিলৰ লগত পুৰা শিকাইছে আৰু পৰিবই ন দুটাকে লৰা নাইকিয়া হৈ গৈছে।
পৰিব অ আকৌ ডাঙৰটো ল'ৰা যেন সেইটো এক্সিডেণ্ট হয় সচাকৈ এক্সিডেণ্ট হৈ মৰা নাই কিন্তু
অ, ডাঙৰটোৰ এক্সিডেণ্ট হয় মৰা। চোৱাচোন দুটা ডেকা ল'ৰা দেখ দেখকে মৰি গৈছে চাচোন। মাকজনী কম কষ্ট নেকি এতিয়াতো সেইটো ন জুবিনৰ যিমান তাৰ কিমান এটা উম, হেৰি আছিলে কিন্তু চোৱাচোন তাৰ মানুহজনী কেনেকুৱা হৈছে বাৰু।
আছে আৰু জুবিন দাকো তেনেকে হেৰি কৰিছে তোমাৰ কিবা মিহলাই পি খোৱাই পিনি মাৰিছে।
মিহলা ন গাহৰি মাংসৰ লগত বিয়েৰ খোৱালে। একোপকাৰ নাই কিন্তু তাত মানে কিবা বিহ চি মিলাই দি পানী তোৱাহে তাক এখন হেৰি কৰিলে।
সেইটোৱে আৰু টনতো কিবা পানীৰ পৰা মানে কিবা হেৰিয়ে আছে বিপদে আছে যে।
বিপদে আছিলে অ, তেও জুই হেৰি লব নোৱাৰে। জুই শেষ আকৌ পানী বেয়া সেইটোৱে মানে আৰু
লগৰ মানুহ গোটাই কাম আছিলে মানে।
অ, সেইকেইটা মানুহকেইটা সি যদি নগলে হেতেন আৰু তাৰ লগত যিটো ল'ৰা থাকে সিদ্ধাৰ্থনে কোন যে
অ সিদ্ধাৰ্থ অ চেক্ৰেটাৰী আছিলে তেওঁৰ।
উম, তাৰ যিটো হেৰি আছিলে কাৰণ তাক চোৱা ঘৈনীয়েকে চব দৰব উম গোতাই দি পঠাইছিলে। সি যদি ভালকে ৰাখিলেহেতেন তেতিয়াতটো হ'ব নাপায় ত মানে পইচা খেল হাত আছিলে।
সেইটো তাৰ পাছতে এতিয়া কিমান পইচা ওলাই আছে।
অ, জুবিনৰ কম পইচা আছিলে নেকি টকা এতিয়া ধৰা চ হেৰিয়ত কি বুলি কয় সেই জেগাতলে তাক ঘৈনীয়োকে যাবলৈ কিমান হাক দিছিলে। কিন্তু সি গৈ হে এৰিলে ধৰা যিমান যি হ'লেও,
উম গাঁও মানুহৰ কাৰণে বহুতখিনি কৰিছে আৰু
সেইটো য়ে এতিয়া চোৱাচোন ইমান অকণমানি ল'ৰা সেইটোতো সি হাইচেকেণ্ডেৰী পাছ কৰিছিলেহে ল'ৰাটো চোৱাচোন তাৰ মি মৃত্যুটো চোন কেনেকে কি কৰি মাৰিছে। তুমি কাক বিশ্বাস কৰিবা আজিকালি। তুমি পিকনিক এটা খাবলৈ গ'লে তুমি লগৰ কাৰ বিশ্বাস
উম, ঘৰৰ যায় মা হতে যায়। তাক দেজানি নাযাবি আম ম নকৰিবি সেইবোৰ আমি
সঁচাকৈ আমি যদি যেতিয়া নুশুনো নহয় আমাৰ অমংগল কিবা এটা হ'বই আকৌ।
সচা মাক দেউতাকে কোৱা কথাটো গুৰুত্ব দিবই লাগে।
অ, লৰাটো কলে নেকি ঘৰত এয়া যিটো কালি লৰা।
উম,
চিং লোৱা এক কচু দেখিছোনে বহুত ধুনীয়া অ, লৰাটো কৈছো নহয় মানে। দম মানে বগাই চগাই মানে ঠাণ্ডা মানে অ' এ মানে ল'ৰাটো এনেকুৱা অকণমান উদ্ভণ্ডালি টাইপৰও নহয় বহুত নম্ৰ, ভদ্ৰ মানে একদম অকলে থাকিব দোকানত নি বুট বুটকৈ বহি। ক্লাছতো বহি মানে সি নহয় উৎপতিয়া নহয়। এইটোৱে মানে আচলতে ঠাণ্ডা মান মানে অকমান, পঢ়াটো ভাল আছিলে সেইটোও চাগে অকণমান হেৰি কৰিলত ভাবিলে ই সি থকাতকে সেইটো মানে কিবা খুৱাই মেলি কাণ তাক খুৱাই মেলিয়ে মাৰিছে সেইটো।
এতিয়া তোমাৰ মুছলিম গোটেই খিনিয়ে হেৰি কৰি আছে।
অঁ এ কেলে নকৰিব চোৱা চোন সিহঁতৰ এতিয়া, আমাৰ বিলাক মানুহ ওলাই যাব নি তেনেকে এনেও নাযায়।
সিহঁতৰ তোমাৰ চাবাচোন মিলটো বহুত আছে আকৌ।
মিলতটো বহুত এতিয়া তুমি দেউৰী মানুহ চোৱা, মিৰ্চিং মানুহ চোৱা, মিয়া মানুহ চোৱা, গোটেই শিলডল ভাঙি যাব। কিন্তু আমাৰ অসমীয়া গিটা অসমীয়া কেইটা মানুহ মৰকচোন। সেইকেইটা সিহঁতক ঘৰলে যাবলৈ বেয়া পাব।
এনেই তোমাৰ জোব লৈ লৈ কথা পাতি থাকিব কিন্তু নাযায় আকৌ।
নাযায়। তুমি এতিয়া এই কৰোণা, কভিড নাইণ্টিন যে হৈছিলে কৰোণা ভাইৰাছ, কৰোণা ভাইৰাছ হওঁতেই আমাৰ তেতিয়া আইতা ঢুকাইছিলে নহয়, আমাৰ ঘৰলে আমাৰ ঘৰ মান মতা মানুহ চাৰিটাই দাদাহঁতি মানে চাৰিটাই খৰি দিলেগে আকৌ নি পেলাই ৰাস্তা দি ভাবি চোৱা, কাষৰ বৰ্তাহতৰ মানুহকেইটাই নাহিলে। তোৰ কৰোণাটো বাগৰি নাযায় নহয় হ'ল বুলিয়েই, আমাক কেনেকুৱা কৰিলে, ৰাস্তাত আহি বৰোতিয়া দিব আমি আনোংগে ভাবি চোৱা।
সঁচাকে দে নিজৰ মানুহে তেনেকুৱা কৰিলে আৰু লোকে নো কি ক'ব।
সেইটোয়েটো এতিয়া সেইবিলাক মানুহে ক'ত মানি থাকিব, যিমান যি হ'লেও একতা আছে, কিন্তু আমাৰ এইবিলাক মানুহৰ তুমি- উম' বেলেগক কিবা এটা বেয়া কথা এটা ওলাকচোন একদম সমাজত উলিয়াই দিব সেইটো।
অ' বেয়া কথাটো তো পৰা ভাগ ল'বলে গোটেই গাল আহিব, কিন্তু ভাল কথা হ'লে নাহে।
কৰি একদম মানে একদম ডাঙৰ এটা পূৰা প্ৰকাণ্ড হেৰি কৰি পেলাব কিন্তু সেইবিলাকত নাহে ভাল।
নাহে নাহে। সচাকে দে মানুহবোৰ আজিকালি চব সলনি হৈ গৈছে।
সচাকে অ'
আগতে ওচৰৰ বুলি তোমাৰ কিমান সহায় সহযোগিতা কৰা মৰম চেনেও থাকে।
সেইটোৱেইটো,
উম।
কিন্তু আজিকালি সেইবিলাক
নাইকিয়া হৈ গ'ল। নাই নাই। নিজৰ মানে, ককাই ভাই মাজতে সেই নাই।
সেইটোয়ে মিলা-প্ৰীতিটো নাই।
উম'
তাকেহে অ কি কৰিবা, ঠিক আছে বাৰু হ'ব তেতিয়া দিয়া।
অ' অ' হ'ব দিয়া।
অ'